হেল্ল'। হেল্ল'।
অহ' শুনিছানে হয়। অ', শুনিছোঁ।
হেল্ল'।
হেল্ল'।
হয়, আহিছে, আপোনাৰ মাত আহিছে।
শুনিছোনে হয় শুনিছনে।
হয়-হয় ঠিক আছে, অ' শুনিছোঁ-শুনিছোঁ।
অ' আহিছে।
অ' শুনিছোঁ-শুনিছোঁ কওক কি নাম?
হয়, কোৱা? ত' কি আমি আজি আৰম্ভ
পঠ
উৎসৱৰ বিষয়ে ন? হয়, আমি কথা পাতি আমাৰ উৎসৱ আমি জান উৎসৱ বুলি ক'লে আমাৰ প্ৰথমে মনলে আহে বা সেইটো একদম মতে পাহি আহে বিহু বিহুত যিহেতু আমাৰ অসমৰ প্ৰিয় উৎসৱ হয়, হয়। বিহুটোই আগত ভাহি আহে ন। ত' তেনেকে বহুত উৎসৱ বিলাক আছে ত' যেনে অ' পূজা আছে ত' আপোনাৰ এ বেলেগ-বেলেগ ধৰণৰ উৎসৱ বিলাক আছে। কিন্তু আমাৰ অসমীয়াৰে অসমীয়াৰ মানে হিয়াৰ আপোন বা প্ৰাণৰ লগত জড়িত বিহু আৰু হয়তো মই জনাই হিচাপত বিহু এটা আমাৰ কৃষিভিত্তিক উৎসৱ। যেন পাওঁ আৰু সেইটো আমি পৰিচ ছিলোঁ যে বিহু আমাৰ এখন কৃষি কৃষিভিত্তিক উৎসৱ। যেনে আমি এ ৰঙালী বিহু, ৰঙালী বিহু আমি উদযাপন কৰোঁ। আমাৰ এ খেতি কৰাৰ আহ, খু মানে আৰম্ভণিৰ আগতে আমি বিহু ৰঙালী বিহুত উদযাপন কৰোঁ, হয়। ত' মাঘ বিহু আহ মাঘ বিহু বা ভোগালী বিহু আমি তেনেকৈয়ে হয়, এ মানে আমি খেতি চেতি চ পোৱাৰ, পিছত সেইখন আমি উদযাপন কৰোঁ য'ত নকি আহ আত্মীয় কুটুম বা স্বজন প্রীতিৰ লগত সেইখিনি আহ ঘাজ খ খাওঁ, হয় আনন্দ উল্লাসৰে
হয়।
আৰু মই জানো এটা কাতি বিহু বুলি আছে য য'ত নেকি আমি কঙালী বিহু বুলিও জানো, সেই কক, হয়। হয়, সেই কঙালী বিহুটো আমি অজিনালি আহ চাব গ'লে মই তেনেকে ধৰিছোঁ যে আমি কঙালী বিহুটো উদযাপন কৰাৰ কাৰণটয়েই হ'ল যে আমি মান আমাৰ মান খেতি কৰিছোঁ সেই চৈচবৰ যাতে ভালকৈ আহ, হয়। সেইকাৰণে আমি পথাৰত হয় পথাৰত অ' বন্তি
অ', হয়। যিহটো নষ্ট কৰিব নোৱাৰে হয়।
আমি সেইকাৰণে ভগৱানক উৎসৰ্গা কৰি খিনি বাশ্বতক উৎসৰ্গা কৰি খিনি পথাৰত সেইকাৰণে ভন বন্তি জ্বলাওঁ, চাকি জ্বলাওঁ।
এ কা হয় কাতি বিহুৰ দিনা এইটোৰ কাৰণে পালন কৰা হয়। উম,
বাকী আহ, ৰঙালী বিহুটো কেনেদৰে উদ যাপন, কৰাটো আপুনি বিচাৰে?
ৰঙালী বিহুটো আৰু যিহেতু, যিহেতু বিহুৰ হেৰি ৰঙালী বিহু,
হয়!
সিটো আমাৰ, কি বুলি কয় এইটো? উম!
হয় কোৱা, শুনি আছোঁ!
আহ
সেই ৰ ৰঙা, ৰঙালীৰ ৰঙা ৰঙালী আগমুহুৰ্তত মানে আমাৰ গছ গছনিবোৰে মানে পুৰণা, পাত এৰি কিনি, নতুন এটা ভাত পাত গজালি মেলে ন তেতিয়া মানে, একদম বহুত ধুনীয়া লাগে তেতিয়া দেখিবলৈ মানে নাঙঠ গছ, ঘৰত মানে নাঙঠ গছবোৰত। মানে নতুনকৈ ভাত গ পাত বিলাক গজালি মেলে। সেউজীয়া পাত বিলাক হয়।
তেতিয়া আৰু ইমান বৰষুণো নাই বা ইমান গৰমো নহয়।
হয়।
একদম জলবায়ুতটো খুব ভাল সেইখিনি সময়ত।
ভাল হয় হয়। হয়
ত আপুনি সেই ৰঙালী বিহুত আমাৰ বিহু সংস্কৃতি অনুষ্ঠানত কেতিয়া আগভাগ লৈছেনে।
হয় লোৱা হৈছিলে।
হয় বাৰু আপুনি বি বিহু ডান্স বিহু ডান্স কৰিছে নে নাই মানে বিহু নাচ কৰিছে নে নাই। তাৰ প দিন হয়। ঢোলো বজাব জানে চাগে?
হয় হয়।
অ ত তেত, তেতিয়া ভাল লাগে ন হয় মানে ঢুলীয়া, ঢুলীয়া নাচনীৰ ঢুলিয়াৰ, ৰ মানে শব্দত শুনি নাচনীৰ নাচোন দেখি মন বোৰ, না ৰঙালি বিহুৰ সময়ত হয়
হয়
উম
বছৰত যিহেতু একবাৰেই পালন কৰোঁ আমি সেইটোৱে। মই কলো বছৰৰ যিটো দুখ কষ্ট দুখ, কষ্ট কৰি হেৰি এইটো এইটো কাৰণে এবাৰ।
হয়।
ফূৰ্তি কৰা যায়।
হয় ত মই অ, মই যে এ মই সেইখিনিয়ে ক'ম বাৰু আহ, যদি আমাৰ উৎসৱ বোৰ আহে, সেই উৎসৱ বোৰত যিহেতু আমি বছৰত এবাৰহে উদযাপন কৰা হয় সেই কাৰণে আমি,
হয়।
হিয়া উজাৰি আমি উৎচৱবোৰ উদযাপন কৰিব লাগে হয় অ, অ, আৰু সেই মৰম চেনেহ বোৰ সৰু ডাঙৰে সৰু-সৰুৱে ডাঙৰক সন্মান সহকাৰে মৰম চেনেহ বহৰ হয় সন্মান দিয়ে ত' তেতিয়া সেই উৎচৱৰ মানে উৎযাপনৰ এটা মানে মৰ্যদা সম্পূৰ্ণ হোৱা যেন মই ভাবো।
হয়।
ত' মা মাঘ বিহু -মাঘ বিহুত আপোনালোকে কি-কি কৰা এনে মাঘ বিহু কেনেকে উদযাপন কৰে অলপমান বিবৰনী দিলে ভাল হ'ব নেকি?
মাঘ বিহুত মাঘ বিহুত যিটো উৰুকা
হয় উৰুকা মেজি জ্বলাই ন?
সেইদিনা আমি যে হয় মেজি জ্বলাও আমি। ত'মেৰী মাছ, মাংস সেইবোৰো যি
আৰু আমি জানো হেই মা-মাক মাঘ বি মাঘ বিহুত -মাঘ বিহুত নহয় জানো সেইখন যে আমি গৰুক গা গৰুক
গৰু-গৰু-গৰু বিহুটো হ'ল ব'হাগ বিহুত। আমি ব'হাগ বিহুত যিতো পালন কৰো ব'হাগ বিহু ৰঙালী বিহুত আমি মাঘ বিহুত
মেজি-মেজি জ্বলোৱা হয় আৰু মানে অ', অ', হয়।
বহুত ধৰণৰ নানা ধৰণৰ পিঠা
আপুনি কেতিয়াবা পিঠা বনাই পাইছে নে যদি আপুনি পিঠা বনাই পাইছে কেনে ধৰণৰ পিঠা বনাইছা? আৰু সেইখন কি নাম বুলি কোৱা হয়?
আৰু মই এটাই পিঠা বনাই পাইছিলোঁ এই চুঙা পিঠা। এ গাখীৰ পিঠাগুড়িৰ হেৰি চাউলৰ গুড়া গুৰ মিঠাই এনেকুৱা মিলাই আমি হেৰিত পৰি-পৰিছিলোঁ।
হয়-হয়।
এ বাহৰ চুঙাত ভৰাই।
হয়।
সেনকুৱাই এইটা।
এনেই গাহ গানো-গানো আছিল ন'সেই বাঁহৰ চুঙা দৈ -বাঁহৰ চুঙা দৈ দৈ বুলি গানো আচিল মা এইটো মাকৰ-মাক বিহুৰ গানে নহয় জানো?
হয় মাঘ বিহুৰে এনেকুৱাই পিঠাৰে।
ত' সেই-সেই মানে যিবিলাক আপুনি পিঠা বনালে অকল আপ আপুনি অকলে সেইবিলাক ভোজন কৰিলে নে নাই ওচৰ-চুবুৰীয়া আত্মীয় চ
হয় আত্মীয়স্বজনক নিমন্ত্ৰণ জনোৱা হয়।
কথা পাতি গ্ৰহণ কৰিছে হয়।
হয় ন'
ত সেইখন মাঘৰ বিহুত আমি আহ সমাজৰ বা ওচৰ চুবুৰীয়াৰ মানুহক নিমন্ত্ৰণ ন জনাওঁ ন আমাৰ আমাৰ তাতে এসাজ খাব লাগিব বা হয় আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰক
হয়।
আমি আমি শুনিছিলো মানে, এনে সেইটো আমি এ পঢ়িব পৰা নাই বাৰু কিন্তু এনে মুখে মুখে শুনিছিলো যে এ মা ঘৰ বিহুত বি মানে আহ হাঁহ খাব লাগে বুলি।
হয়
মানুহে হাঁহ চুৰ কৰে বুলি। ধেমালিতে আৰু অঁ এইবাৰ অকল জিকাৰ কাৰণে নহয় ধেমালিত এনেকা আহ কাৰোবাৰ জেউৰা জেউৰা চুৰ কৰে হয়।
হয় এইটো অলপ পৰম্পৰাৰ যিটো নে আমি এইটোৱে তাৰমানে ৰক্ষা কৰাৰ কাৰণে এইটো কৰিছিলে।
হয়, হয় এতিয়া বাৰু সেইবোৰ পৰম্পৰা এতিয়াও জীয়াই আছে নে ক'তবা বিলুপ্তি হৈ গ'ল?
এতিয়া বিলুপ্তি আজিকালি বিলুপ্তি হবই ধৰিছে এইবোৰ। মানে আজিকালি এইবোৰ বহুত জেগাত নোহোৱা হৈ গৈছে।
হয় ত আজি আপুনি ভাবে নেকি যে বিহু আমাৰ জাতীয় উৎসৱ সেই পূৰ্বপুৰুষৰ পৰম্পৰাৰে আমি বিহুটো উদযাপন কৰি আছো না অকনমান কিবা আধুনিকতা আহি পাইছে।
হয় আ আগৰ পূৰ্বপুৰুষৰ দৰে না আ আধুনিকতাটো হয় আমি এতিয়া বিহুতো আধুনিকতাৰ দৰে আধুনিকতা হৈ গৈছে। আগৰ যিটো পূৰ্বপুৰুষৰ যিটো আমাৰ উৎসৱ আছিলে।
হয়
এইটো বহুত বদলি হৈছে তাৰমানে আমিও
হয় হয়, ত' তেনে তে তেনেকে যদি আমি সদায়ে যদি আগ আধুনিকতাৰ পিনে আগুৱাই যাওঁ বা আধুনিকতাৰ দৰে যদি আমি পূৰ্বপুৰুষৰ যিবিলাক উৎসৱ আছে সেইবিলাক উদযাপন কৰো তেতিয়া হয়তো চাগে এদিন মানে সেই পূৰ্বপুৰুষৰ উ আহ মানে উদযাপন কৰা দিনবোৰ নাথাকিব যেন পাইছো।
আৰু তেতিয়া আমাৰ সেইখন পৰম্পৰা হৈ থাকিব নে, নে আধুনিকতাৰ নামত অকল উৎসৱে উ দযাপন কৰিম আমি।
হয় সেইটোয়েটো আমি যিটো ৰক্ষা কৰিব লাগিব। আমি ৰক্ষা কৰিলেহে তাৰমানে পিছত পৰম্পৰাগত হেৰিটো জীয়াই ৰাখিব পাৰিম। উম' উম'